হেল্ল'
অ মইয়ে মায়িম মাৰিবলে জানিম
আহ শুনিছে নে? কি কৰি আছা? অ
ভাত যোগাৰ কৰি ভাতৰ যোগাৰ কৰিলো। ভাতকেইটা উঠালে হ'ব তাপা এতিয়া ভাত নিয়ামিষ পাই জিকা ভাজি দালি অকমান আছে। ডিম আমলেট। তেনেকেহে হব। ভাতকেইটা উঠালে হব তোমালোক?
আমাৰও দিম আলুৱে আহ জিকা অ জিকা নহয় হে ডাঙ দাংবদি আলু এনেকে ভাজিছোঁ ভাত কেৰেলা কঠাল গুটি পিটিকা সে পিয়াজ চিয়াজ দালিৰ লগত বনাবলে হে কৰি থৈছিলো তাৰপা দালি হ'ল যে পিটিকা কৰি পেলাব বোলে কচু সিজাই পেলালে
সে ল'ৰাহত আছে।
আছে হয়টো হে কিবা চাই আছে ইফালে টিভি চাই আছে মই মাজতে শুই আছো
আহ তাকে। আমাৰ ভাতকেইটা উঠালে হৈ যাব অ অ ক'ত বা
কি ভানিক ন হয়াত মাংস ম খলে ন তাপাহ সেই ম অমিতা দিছিলো ভা যাম যাম যাম তাপা সেই অমিতা দি ছিলে অ মিঠা অকণ কাইলৈ ভাজিব লাগিব।
আহ অমিতা আমি সেই আবেলি ৰাস। চালে ওলাইে গ'লো মানহজনীয়ে কলে বোলে বৌ লগ যাওঁ ত গ এনে ফালে আজি নামঘৰ ফালে গৈছিলো গৈ গৈ স সিহঁতৰ হেৰি সহঁতৰ বুলি কয় আমাৰ বহুতৰ ঘৰ প গলে গৈ অলপ দূৰ গৈ
হ
ওলাই আহিলো সন্ধিয়া লগে আগাই লৰাও গ'ল সিহঁতৰ লৰাটো ৰাস্তা মানুহবোৰ যায় আবেলি আবেলি আকৌ ৰাতি ভাত পানী খ মানুহে ৰাস্তাত খোজ কাঢ়ে।
হ তবাৰ ভাল হে।
ত সৰি মানুহবোৰ গৈছে আৰু খোজকাঢ়ি খোজকাঢ়ি ৰাস্তা মানুহবৰে নিনি গৈ গৈ বহুতো পায়গে। ৰাস্তাটো ভাল হল যে হেৰি কোনোবা কোনবা দেখিছো নহয় মানুহ বোৰ ৰাস্তাই খোজকাঢ়ি গৈছে। সেইদিনা খন ইফালে গ'লো হ পলিটেকনিকৰ ফালে
অ
হ ফুৰি মেলি আহি অমান ওলাই খোজ কাঢ়িলে ভালো লাগে
ভাল লাগে ভাল লাগে অমিতা খতি ভাজিবলে
মটৰ মাহ
মটৰ মামহ আকৌ অমিতা মটৰ বা আলু চালু দিছে এনেই শুকান কেইক অকমান ৰ থ কাকা বনালে ভাল পাওঁগে
খাবলে ভাল মানে আমাৰ সেই অমিতা পাব পেলা নাই নাই আমাৰ ফালে নাই
এ ভাইটি দা হঁতৰ পুৰণা ঘৰ অমিতা এজোপা ভাগিলে।
আহ কইনাই এই মানুহজনীয়ে দিছিলে অমিতা ফুল দিছিলে ফুল অমিতা ফুল ভাজি পেলাই খাই আছিলোঁ। পিয়াজ চিয়াজ লৈ। বেয়া নহয় বাৰু তিতিকি তিতিকি অকমান
অ তিতিকি তিতিকি হয়। লোৱা সেইৰি যে বাদামটো নিমখ বাদাম বাক বাকলি গুচাই থোৱাটো আইধা পেলাই দিলে
আমাৰ লোৱাই ও একে আধা পেলা সেইটো এদাই হ'ল কেইটাই মান আ চাগে অ অ খাবলে ভাল
আকৌ তেনেকুৱা দুই তিনিটামান অনাহেতেনে ভাল আছিল।
উম বেলেগ খাই আৰু সেইটোৱে খাই। আম আধাটা আহিলে নাই উম। খা ভা লাগে আমাৰ ই আধাই পেলাই দিলে একে নিমখ খীয়া নিমখীয়া লাগে যে এতিয়াও খালে এতিয়া ভাইটিয়ে দুটামান গুচাই দিলে খালে।
আমাৰ লৰাইও ভালেকিটা খাই দিলে মই বোলো উম বেলে এইবোৰ সেই আলমংৰ আগয় পাকাৰ এটা আছিলে পোক উঠি গৈছিলে তাপা তিয়ালু কিন্তু বাকলি গুচাই খাই থাকিবলৈ ভাল।
উম। আমাও আছিল লালমনৰ পেকেট এটা আছে উম
হয় নহয় বাও
অ বিশালকো
তেজ নহয় অ মই লৰাক কৈছো এইখন মনত ৰাখিলি নে এই কেতিয়াবা আনিলে সেই বেলেগ বস্তুবোৰনাতকে ইয়াই এৰানিবিচোন বুলি কৈছো।
উম
দাম নম পৰা একেবাৰে সেই চাগে তেনেকে নলয়, কম কৰিব খাবলে ভাল পাওঁ সটো দেই
পেকেট আছিলে। সেইবিলাকেই খাব লাগে মিঠাই বিলাকতকে
উ কিন্তু কালি কেকটোও ভাল আক দেই
ভাল ম‌ই ইিহঁত লৰাটোকোৱে পিছ দিলোে বেয়া লাগে নহয়
ভাল কৰিলা
দিলোঁ তাক তাৰপিছত বাকী আমাৰ ই আধাই পেলাই দিছে নহয়। খাওঁতে খাওঁতে। ৰাতি থৈ দিলো অকমান লুকুৱাই ৰাতিপুৱা খালে কোবা তাৰ পৰা সেইকনহে নেপেলায় বাকীবোৰ চব খাওঁতে পৰে সেই কেকটো নপৰে যেনিবা।
বৰ ভাল।
উম বহিল। ত বহি লৈ খালে। তাৰপিছত মোৰ ভাগকণো দিলোঁ সেইকণো খালে। মাে দেউতাই অকণমান খালে চাহৰ লগত হ তাৰপা এতিয়া সেই লিচি জুচ এটা আনিছিলে সেইটো খালে
উম
বেলেগ নতুনকে ওলাইছে হে ন
উম
ছ
অ মন একে এেক ন একে এেংক কথাবোৰ স্পষ্ট হল তা
উম গাড়ীত ফুইব যাব লাগে ফুৰি আহিলেগে ছাৰহঁত
ৰাতিপুৱা পতাৰ কথা কেইটাও ভাল আছিলে, আৰু কালি পঢ়া কথা কেইটাও ধুনীয়াকে কৈছিলো আজি শননি পকোৱা গেইটা স্পষ্ট
উম তেনেকুৱাই আছে আচছা হেৰি ক'ত গ'ল মানুহতটো বহুত দেৰি নেদেখিলে সোধে। দেতাক ক'ত গ'ল ক'ত গ'ল। তাৰ মনত পৰে বোলে মই বোলো নাই নহয় কৈছে ফোনটো মাৰি দেখ ন লিচি আনিবলৈ জেমছ আনিবলে কৈছে ধেৰ লিষ্ট দিছে আনিবলৈ
উম
লৈ আহিবি
উ তুমি বুলি শিকাব লাগে তুমি
উ তুমি বুলি কয় তই আকৌ ধনী হেৰিয়ক দেউতাক মাতি চগে পিছফালে কিবা গৰুতো কিবা কৰি আছিলে? অ অ শুনিছে আপুনি আহিছেনে আপুনি আহক আপুনি আহক অ শুনিছে আপুনি আহিছেনেে আপুনি আহক আহক বহকহি আহক আপুনি আহক মাজত মাজতে ভাইটিক সে তেনেকে মাতিবলে লৈছিলে মোৰ মতাখনে যে অ শুনিছে ন আহ
যুগেন চাহ খলে নেকি?
এই বিচনাতে পৰি ফোন কৰি আছে
হম
সেনেকৈ কথা পাতি আছে গা ভাল নহয় প্ৰথম দিম বোলে খাম বাচি নাথাকোঁ আৰু
উম
আৰু খাব
অ মইনা ইয়াৰ এছি অফ কৰা অফ কৰি দিয়া আক
বিয়া কেতিয়া বিয়া সেত
বৃহস্পতিবাৰে নে শুকুবাৰে জানো তিনি তাৰিখ কি বা সেইটোৱে তিন তাৰিখ
ইংৰাজী তিনতাৰিখ
অ
উম যাব নহয়
মানে যদি তুইনাহঁতৰ নেমু নাই কাইলে তেওঁ নেমু অলপ দি পঠিয়াব মানে ঘৰৰ পৰা
অ
তাপা আপোনাক মই কম লাগে নে নালাগে দুইটাতে মাৰি আছে একেলগতে অ মোনো
এংগে এংগে কথা নকবা অ
আগৰ সৰু চেন্দেল জুটাবোৰ উলিয়াই লৈ পিন্ধিছে সজাইছে
উম তাকেহে
কাইলে তেতিয়া হে বস্তুবোৰ উলিয়াই মেলি চব তা এটালৈ যাব
মচতা দুটামান তাত আছেই প্ৰথম পাকঘৰ বস্তু কেইটা চেনচিৰিয়াকে উলিয়াই ল হালধীও থালত বাকী থৈ আহিম টেমা ঘৰত ধেৰ আছে কিন্তু লৈহে আহিম
লৈ আহিব নিজৰ বুলি টেমাএনো লাগিবই দেখোন
লাগিব সেইটো বুলি ভাবি থৈছোং
বস্তুবোৰ ভালকে বান্ধি সেই
উম
হা হা সেই কৰি উত কি আনি আছো
সেই দোৱা খোলা নাই জানো কিবা লেপটপত এইটো টাইমতে এই এইটোত পাতি আছো নকও সেইয়া
উম
ভাইটিদাহতে এনেই খুলিলে নাজেনে যে
দুদিনমান মাৰিলে পাৰে
উম হ'ব দিয়া এই মানিও কাটৰ কাটৰ মাৰি আছে ফোনটো উম
পত